কি খবৰ এয়া বহি আছো এনে। অ, কি কৰিছ?
কি কৰিবি অ, গৰমতে বহি আছো ফেনৰ তলতে। কি হ'ল।
খবৰ খাতি ভাল নাই।
ভালেই আৰু।
লৰাহত কি কৰি আছে আমাৰ ভালে।
ইতে, ইতে ধূপ জ্বল আছে।
অ', অ', তাৰ পৰা বিন্দু।
ভিনদয়ে ওলাই গৈছে।
উম উম।
উম। বা কি কৰি আছিলে এতিয়া।
এ এনেই বহি আছোঁ।
কুউ অহ অহ।
তাকে মাহঁতে যি কঠীয়া তুলিছিলে এতিয়া বাহিৰতে বহি আছে আও।
উম উম বতাহ মাৰিছে নে সেইফালে।
বতাহ নাই মৰা আজি ৰ'দতটো বৰ বেয়াকে দিছে মানে পথাৰত আও। অহ একেবাৰে থাকিব নোৱাৰা দিছেটো।
এয়া আকৌ কঠীয়া তুলিব পাৰিলে নে ইমান গৰমত ঐ।
এই ইমান তোলা নাই এ সন্ধিয়া সময়ত।
উম উম।
চাহ কৰোতে তোলে আৰু অকমান
আহ একো কামেই কৰিব পৰা নাই অ গৰমত
উম
মই এতিয়া এই সন্ধিয়া সন্ধিয়া এই কাম বন কেইটা কৰি ঘৰ চোতাল সাৰি একদম ঘামি জোৰোলা ফুল সৰু তাৰপিছতে গা গা ধুই এ বহিছোহি তাৰ পা তোলে ফোনটো লগাইছো
অ
উম
উ আহ সেই সেই তাকে আৰু
উম
এ কি মই অ চ তা আছে বাৰু এটা বহি আছো
আহ
অ
উম
আ ধেৰ ৰ'দ দিছে আৰু এ বাহিৰতো অলপ ঠাই বতাহ মাৰিছে ঘৰতহে বতাহ ইমান নাহে
উম উম তাৰপা হেৰি বোকাত ট্ৰেক্টৰে হাল বাইঢ়ে দিছে চাগে।
টেক্টৰে হাল বাই দিব দিয়া নাই এতিয়ালৈকে দিবহে।
উম, উম।
টেক্টৰে হালবাব আহ হেই বেলেগ নলগাই চাগে।
উম। বৰমাহঁতৰ দিছে নেকি?
বৰমাহঁতৰ নাই দিয়া। আমাৰ তিনিঘৰ কাওৱে দিয় নাই।
আহ ছোৱালীৰ সুধি কেতিয়া পাতিব বা
ছোৱালী সুধি জানোঁ পায় কেতিয়া পাতে?
উম।
এই আজি ছোৱালীক ল'ব গলোঁ আৰু আমাৰ এই অকমাণি ছোৱালীয়ে।
উম।
ছোৱালীয়ে তাৰপাই এই ল'ব লৈছিলোঁ। মইনা মইনা হেনেকে তাপা প্ৰথমতে গৈ গ'লেগে মইনা নাই দেখা আৰু বাহিৰত কাকো মইনা নাই মইনা নাই এনেকে যাও বো মইনা নাই যাও বোলে মইনা নাই যে গুচি আহে তাই
অ
তাপা আকৌ সেই তাপা আকৌ সেই দাদাই মইনাটোক ল'ব দিলে আৰু তাই ললে মম মম হেনো মইনা
উম
তাপা তাই ওচৰতে শুইছে একেবাৰে
উম
মম কৰে কৰে একেবাই বুজি নাপায় নহয় মম মোকো একদম একেবাৰে হেঁচি দিয়ে এনেকে মৰম কৰোতে
উম নাজানে নহয় বৰকে চাবি আকৌ চকু তকুত আঙুলি ভৰাই দিব
উম
ইমান গৰম বাতলে ওলাই আহিছো বতাহ অকনো নাই
অ
আমাৰ এইফালে অকনমান বতাহ অকমান দিছে বাহিৰত
উম সেফালে মাৰে বতাহ আমাৰ ফালে হে নাই বত
আগতে সন্ধিয়া হলে বাহিৰে অকমান ৰাস্তালৈ ওলাই যাওঁ আজিকালি তেনেকে যাবলৈও তেনেকে যাবলৈও লগ
উম
মায়খিনি ছোৱালী নাইয়ে আৰু
উম আমাৰ ইয়াত হেৰি চাবলৈ আহিবি অকণ মেলা চাবলে
এ যাবলে মনতো আছিলে লোৰাৰ লগতে যাম লৈছিলো সি আকৌ আগতিয়া গুচি গ'ল আৰু
অ
আৰু লগতে গলো এনে এতিয়া ক'লে আৰু কি যাবি তহতি আহিবি নে
এ চাই লওঁ ৰ কাম পাতিব লাগিব নহয় এতিয়া সোমবাৰে সকাম আকৌ অ বাইদেউহেতাহে যদি হেৰি অ শিৱসাগৰ
উম
হয়
এ ম মই যাওঁনে নযাওঁ ভাবিছো তেতিয়া গলে মানে তোৰ লগতে গুচি আহিব পাৰিলো হেতনে
উম সে আমি যাম নেযাম ক'ব নোৱাৰিম সিহঁতি আহিব আকৌ
আকৌ বেছিকে থাকিব নোৱাৰো গ'লে এদিন থকাকে বা আকৌ গ'লেও অ পইচা পাতিৰ হিৰি ন
উম সেয়াই আকৌ এইবোৰ পইচা পাতি খৰচ কৰিবলৈ এতিয়া ধৰ চিন্তা মই তাকে ভাবিছিলো ইয়াত আকৌ হেৰিয়ত অ তাত এবাৰ দেখা আছে বোলো
অ সেয়হে মই তেতিয়া কওঁতেচোন সে ক'লে হে অ অপাৰেচন কৰিব
নহয় হেৰিয়ত, হেৰিয়ত আমাৰ সিহত খুইী সহঁৰ ছোৱালীজনী তেনেকে ইয়াত দেখাইছিলে দেোন এইখনত
এতিয়া মোৰ আকৌ কত প্ৰাইভেটত বা গভমেন্টত
কি, প্ৰাইভেট প্ৰাইভেট এইখনত আকৌ
আছে
হব একে নহবও পাৰে নহয়, একে ডক্তৰ নহবও পাৰে নহয়
তই যে তই যে কৈছিলি যে ডক্টৰ জনক সুধিবলৈ
উম
দিছিলো নহয় তাৰপিছত সেই সুধাৰ পিছত সেই মোক কৈছিল মে এই তেখেতৰ বোলে চেম্বাৰ ইয়াত আমুকত আছে তাৰ পৰা তালে যাব লাগিব তুমি এইটো নাম্বৰত এপইণ্টমেণ্ট লৈ থবা, যোনদিনাখন আহা এপইণ্টমেণ্ট লৈ থবা। তাৰপা হে মই আৰু সেইটো ক'লে তাৰপিছতে মই গুগুলত চাৰ্চ কৰিলো আৰু ক'ত কি এই মই জলে যাম মানে দেখাবলে নহ মই নহয়, নহয় যত মানে দেখা মানে হেৰিটো
উম
অ', তাত ম মানে স উ গুৱাহাটীত হে দেখাও আছিলে তাত হেৰি বিলাক চাইছো আৰু চেডিউল বিলাক কেনেকে কি হয়
উম।
তাৰপৰা কোনজন ড্ক্তৰ কোনদিনাখন আহে মাইকী মাইকী মহিলা ডক্তৰ আহে সেনে ন সে চাইছো আৰু তাৰ পৰা তাৰ পৰাৰা তাত চেডিউলটো গোটেইটো ওলাই গৈছে আৰু কোনদিনাখন কোন আহে
উম।
বা এজনীয়ে চাই, চাই চাব কৈছে আৰু সেইটো বিভাগৰ মোৰ, মোৰ যোনটো বিভাগৰ মানে হেৰি আৰু সেইটো বিভাগৰ চাইছো কোন, কোন আহে কোন কোন নাহে নহ'লে এতিয়া তাত তেনেকে জনা বুজা মানুহ নাইে নহয় আছে বাৰু এটা নমাই এইখিনি গাঁৱৰে ওচৰেৰে আছে বাৰু ল'ৰাট তাত তাকে সুধি চাব, তাকে সুধি চাব লাগিব আৰু সিও অলপ হয় সিও তাতে থাকে যেনিবা সিও অলপ সহায় কৰিব পাৰিব আৰু
অ', অ', অ', তেনেকে কৰি দিব আৰু
উম।
উম।
তাকে তালে যোৱাাতটো হৈ আছে কোনবিদিনাখনল যাওঁ জানো ন গ
ভালকে ভগৱানকে চিন্তা কৰি থাকিলে ভাল হৈ যাব
উম
মানে ডক্টৰে দৰপে চৰপে মিলি পোৱা নাই মানে বস্তু
উম, উম সেইটোৱে উ মানে মই এতিয়া হেৰি গুগুলত চাওঁতেও মানে পাইছো আৰু
উম।
মানে বেমাৰটোৱে দৰৱটোৱে মিলা নাই
মিলা নাই সেইটো হৈছে
উম।
হা।
বাহিৰতো বতাহ নাই অকনো।
অ', চাহ-তাহ খালি নেকি?
নাই খোৱা, নাই খোৱা। এই গৰমত চাহ-তাহ খোৱা নাই। মো পেতটোহে খোচ মাই ধৰি আছে। কুঁহিয়াৰ ৰস অকন খাই দিলো।
তাৰপা মই সেই গুগুলত চাওতে চাহটো আৰু কিবা-কিবি কফি-চফি খাব মানা কৰিছে। চাহ বা অ', মই নোখোৱাই হ'লো।
উম।
আজিহে অকমান খাই দিছিলো, মাথাতো অলপ হেৰি হৈ আছিলে বিষাই আছিলে।
গৰম পানীকে খাই দিব লাগিব। এ নহ'লে হেৰি খাবি হে এ, অ', তোৰ অপৰাজিতা আছেনে নাই?
নাই।
উম। পৰাজিতাকে খাব পাৰ চাহৰ নিচিনাকে দেখোন। সেইটো একো অপকাৰ নহয়, নহয়।
সেইটো তেনেকে সেইবিলাক খাব মানায়ে কৰিছে।
উম।
গাখিৰ-চাখিৰ বোৰ খাই দিওঁ। হালধিৰ গাখীৰ নহ'লে গাখীৰ। এতিয়া গাখি সিওৱায়ে সিওৱা নাই গৰুজনী, অকমান হেৰি হৈ আছে।
উম, পোৱালি ডাঙৰ হ'ল চাগে।
পোৱালি ডাঙৰ হোৱা নাই। বেমাৰ হৈছে অকণমান, গৰুজনী, দুইটাই
অ'।
আগতে এবাৰ হৈছিলে ভাল নহ'লে, তাপা আকৌ এতিয়া হৈছে।
উম। উম, বহু বেমাৰ আহিছে।
অ', তাকেই আও।
অ'।
এ আমাৰ বা-বাৰান্দা ফেনখন বৰ ফ-ফ-ফ-ৰকে চলে যে, বৰষুন দিয়া নিচিনা লাগে। সেকাৰণে বাহিৰত আহি ওলাই গ কথা পাতিছো।
অ', অ'।
নাইও, কি হব এনেকুৱা গৰম হ'লে? এদিন গৰম দিওঁতে অৱসস্থা বেয়া হৈ গৈছে।
তাকেহে, হ'বদে নহ'লে।
উম, হ'ব ময়ো কিবা এটা চাহ অকণ খাওঁগে।
উম, উম, হ'বদে।